হেল্ল'
হেল্ল'
আঁ ক
কি কৰি আছহি?
মই বজাৰলৈ যাব ওলাইছোঁ।
হয় নেকি?
অ'হ।
অঁ। ত ভাইটিক অলপ কবিচোন আমাৰ বিলাহী, নহ, নহ'লে তয়ে কিনিবি, পইচা দি দিম।
অ' মই, মই সেয়া বজাৰত, মানে মই ইমান নোসোমাম চাগে।
অ'!
হেৰি যে, মই এয়া বেলেগ বস্তু ল'ব লগীয়া আছে। অ আটা চাটা এনেকা। ডালি, চেনী।
খাই থিকাই কবি, উম
মোৰ আকৌ দেৰি হ'ব যে, তাত আকৌ ভাত বনাব মাতিয়ে আছে ফোনৰ ওপৰত ফোন কৰি আছে।
অ নালাগে দে, তই কিনি থাকিব নালাগে দে। তাকে তই ফোন এটা কৰি কৈ দিবি, বিলাহী কেইটামান, মই সময়পালে ময়ে ক'ম বাৰু। বিলাহীয়ে, আলুৱে। জলকীয়া কেইটামানে। এনেই বজোৱা।
মই এতিয়া , অ স্কুল গ'ল।
অ'হ!
বজাৰৰ পৰা বোলো, হা?
পা বোলো কি কি আনিব যাই!
এইয়া, হেৰি আনুগৈ, কি বুলি কয়, ৰহ কি, এয়া, চেনী।
তই কাম এটা কৰিবিচোন। মোবাইলৰ যে কভাৰৰ দোকানখন ধনুুৱে যে কিনিছিলে, কম দামতে।
অ'হ।
আছে নেকি চাবিচোন মোবাইল দোকানখন, মই কভাৰ এটা ল'ব লাগিব।
এ সেইখন দোকান এতিয়া ক'ত বহে, মই নাজানোঁ নহয়।
আহ সুধিলে হ'ল কাবাক আৰু, সেইধৰণে চকু ফুৰাবি আৰু। দেখ নেকি!
হ'ব দে বাৰু, পালে মই চাম দে। মোৰো কভাৰ এটা দৰকাৰ হৈ আছে।
অঁ এশ টকাতেই দিয়ে মানে বেত কভাৰ। নহলে নে শাৰীত দোকানত গ'লে সিহঁতে দুখ লবই।
অ '- অ ' -অ '
সেই বজাৰত তাই এশ টকাতে কিনিছিলো মই আমাৰ মেলা দিনাখন পাইছিলোঁ নহয় এশ টকাতে।
অ' নললে কেলে তেতিয়াই।
তেতিয়া আকৌ মোৰ মোবাইলটো আকৌ সেইটো নাছিল নহয় মোবাইলৰ চাইজ হে চাইজটো জানিব লাগিব।
অ '
সেইকাৰণে নললো।
অ '
হে আমিও এতিয়া যাব ওলাই আছো। চোৱাও যাম আৰু এতিয়া মই কাপোৰ কেইটা ধুই আছো মেলি লওঁ।
অ ' অ '
তাৰপা যাম আও।
মই সেয়া যাব ওলাইছো মোৰ দেৰিহে হৈছে এতিয়া হয়।
অ ' দেৰীয়ে হৈছে
ওলাইও হব।
অ' ওলাই হব আৰু অ' কথা পাত ওলাই হ'লে যাবিগৈ আৰু ফোন কাটি দিম। উম,
ওলাই হ'লে বোলে ফোনটো ৰাখিম আৰু এতিয়া ওলাই আছো যে সেইটো কাৰণে এনে মানে এনেই কথা পাতিবও পাৰিছো আৰু সেইটো কাৰণে কথা কথা পাতি আছো।
হেৰি ধুমা ধুম তই বজাৰ কেইটা নিজৰ কেইটা কৰি লবি লৈ পেলাই। যি যি লাগে তাৰপা পৰা যাবিগে তাক লগ পালে ভাইটিক বা ফোন এটা কৰিয়ে কবি বাইয়ে নহয় আলু কেইটা মানে বিলাহী কেইটা মানে কেঁচা জলকীয়া কেইটা মানে কিনিব দিছে।
অ মই হেৰি আলু আলু পিয়াজ নহও আনিম। মই মানে সেইফাললৈ নাযাও মই একেখন দোকানৰ পৰাই ল'ম যে। হলচেল দোকানৰ পৰা তাৰপা। চেনি ল'ম আকৌ হেৰি ল'ম। এ কি বুলি ক আটা ল'ম বুট ল'ম মগু ল'ম
অ
ল'ব লাগিব
উম কল কি কল।
এ যিকোনো কল আৰু মানে হেৰি মালভোগ কল বা হেৰি লম আও মানুহ মৰিছে যে খব ল'ব লাগিব।
অ তহঁতৰ যে হেৰিহঁতৰ কাষৰ মানুহ ঘৰ।
অ সিহত অহ।
ভাত খাইছিলি যে।
কাক ভাত খোৱা লু গৈ? অ নহয় নহয় সিহঁতৰ নহয়।
তাৰ পৰা হেৰি উম কি বুলি কয় কি বনাই দিলি?
তাইক মই আজি চুজিকে বনাই দিলো। তাৰপিছত আকৌ আজি মানে সোনকালে ছুটি দিব যে চুজিকে বনাই দিছোঁ আৰু ভাতো কেইটামান
কিয় আকো স্কুল সোনকালে ছুটি দিয়ে আজি?
সোনকালে মানে ৰাতিপুৱা স্কুল নহয় নেকি কিবা। সোনকালে দিয়ে দেৰটাত পাবহি, ভাত খোৱাৰ সময়লৈ পাবহিয়ে, উম।
এটা-ডেৰটাত পাবহি আৰু।
অহ, এটা দেৰতাত পাবহি।
থাকিম, মই এতিয়া যাব এলাহে লাগিছে, তেও নগলে নহয় এতিয়া যাব লাগিবই।
অ', মোৰো এলাহ লাগিছে নহয় এতিয়া, মোৰ যাব মন নাই।
ইমান গৰম হৈছে।
কিন্তু এতিয়া বজাৰ নকৰিলে নহয় নহয়।
সেয়ে, বজাৰ নকৰিলে নহয় সি বা কি কৰিছে, সেই তাৰ বস্তু হিনি মানুহ মানে বনাইহে আৰু কি আছেনে
কোনে কৰিব বজাৰ মই নকৰিলে আৰু।
উম।
হেইটোকাৰণে মানে এলাহে লাগে, এই গৰমত যাব মনও নাযায় বজাৰলৈ। যি গৰম লাগে তিৰপালত তলত।
উম', তিৰপাল সোপা দি পেলাই লৈছে মানুহ বিলাকে, ভালকে ধুনীয়াকে বনাই দিব লাগে বজাৰখন পি
উম', টিৰপাল তই যে', টিৰপালৰ তলত
অ'। চাপৰতে তৰি তৰি লয় তাতে।
উম।
থাকে সেইটো ভাবি চা, দিনটো থাকিব। ইমান কষ্ট। উম। পইচাৰ লগত মানুহে কিমান কষ্ট কৰিব লাগে জীৱনত। গম পাই গৈছোঁ আৰু।
উম। গম পাই গৈছোঁ। নে।
গম পাই গৈছোঁ আৰু কষ্ট নকৰাকে একো পোৱা নাযা
অ', কষ্ট কৰিলেহে ভাবি আছো।
সেইটোৱে, উম', তাৰাপা এই পাৰ্লাৰ শিকিব যাব নেকি ভন্টিয়ে?
নাই আজি নাযায় বোলে আহে তালৈ যাবা আমাৰ ঘৰলৈ।
অ ', তাইও আহিব।
মই কলো আহ',
অহ', আহক দে- আহক দে। তাই এয়া কি কি শিকিছে? ভেকচিন- চেক, ভেকচিন এইবিলাক শিকাবানে?
নিশিকায়।
পেডিকেও -মেডিকেও শিকাব বুলি কৈছে,
অ সেয়া শিকাব।
ভেকচিনটো নিশিকায়?
কি ভেকচিন মই বুজি নাপাও নহয়
ভেকচিন এতিয়া বুজি নাপালে এতিয়া আৰু বুজাই লাভ নাই।
আমি পাৰডাল পাৰডালো গৈ পোৱা নাই যেতি এতি ইমান যিখিনি কৰিব লাগে সেইখিনি কওঁ আৰু ইমান সেইবিলাক কৰি নাথাকো আৰু
অ সেইটোদম আমিও গ পোৱা নাই নহয় এতিয়া ইমান
পাৰ্লাত যাব লগগীয়া একো কথাই নাই নাযাওৱে খালি থ্ৰেডিং খিনি কৰিব লাগে। কাৰণে
এতিয়া কৰি থাকিব ভনীয়ে কৰিছে। তি লছ অ এতিয়াব কৰি দিম
অ থ্ৰেডিং কৰো আৰু চুলি কেইডাল কেতিয়াবা কটোৱা আৰুতো ফেচিয়েলটো এতিয়া এদিন নে দুদিন কৰিলো আৰু এইবিলাক কাম কৰিও কোৱা নে নকওঁ।
অহঁ কৰি থাকিবি এতিয়া। যে ভনীয়ে শিকি ল'ছে এতিয়া ন কৰিবি তাইো প্ৰেক্টিছ হ'ব তইও কৰা হৈ যাব ভালে হ'ব ময়ো গ'লে কৰিম। আইবোৰ কেইডালৈকে কৰিব লাগিব গলে।
হা আজি কৰি ল'ব পাৰি ল'ব পাৰি দে।
অহ। এ আজি তাৰাপা হেৰি উ তাই আহে যদি ভাল হ'ব বাৰু কৰি ল'ব লাগিব। কিন্তু সময় এতিয়া হয়গৈ নে নহয়গৈ মই আকৌ এফালে যাম তাৰ পৰাৰাহে সোমাম নে আগ ধৰি সোমাই হে যাওঁ নে? সেই মাকতে খাৰপ হৈ আছে।
অহ।
গৰম ডালত ক'তো ওলাব মনো নাযায়।
দেৰি হ'ব জানো তাৰ?
জানো এতিয়া দেৰিহে এনেকে এনে ৰাতিপুৱা এতিয়া বনাই কৰি এবাৰ ৰুটি বনাইছোঁ ৰুটি আন্দা ভুজিয়া বনাই দিলোঁ তাৰপৰা আকৌ লিট্টি চুখা যে সেয়া বনালোঁ পূজাৰ কাৰণে লিট্টি যে এয়া হেৰি সেয় যে সেইদিনাখন শিকাই আছিলোঁ সেইটো।
অহ অ
বিলাহী বেঙেনা পুৰিলোঁ। পিটিকা বনালো।
এতিয়া সে মাছ মাছ। মাছকে আনিব দিছো মাংস বোলো খাব মন নাই তাৰ পৰা গাহৰি। গাহৰি মাংস আনিব চাগে
অ সেইটো তাক সোনকালে বনাই থৈ দিব দিবি আৰু বাকীখিনি আৰু দুবিধ দুবিধ। ম হব হব মাইক বনাব দিবা বিলাহীয়ে মাছে।
মা নাই।
অ ভোজলৈ গ'ল মা।
মায়ে ভোজত যাব বোলে অ মই মোক সেইটো কাৰণে মাতিছে উম মই বনামি মই মই নিজৰ ঘৰত।
তোকে বনালে ভাল লাগে বুলি কৈছে। ভাগিনিয়ে ভাগিনে টোৰ
উ মই মাংস খিনিহে মাছ চাছ মই ইমান বনাব নাজানো।
মাছ বনাব নাজান।
মাছতো ইমান মই বনাবলৈ নাজানো। জানো মানে মোৰ নিচিনা মোৰ নিজৰ ঘৰত। মই বনাব পাৰিম মই এতিয়া মানে বেলেগৰ ঘৰত মই বস্তু বিচাৰি কৰি ফুৰি মই বেয়া পাওঁ মোৰ ইয়াত চব মানে নিজৰ জেগা মতে থাকে যে বনাই ভাল পাওঁ আৰু
উম ত তাতে বনাই আনিব পাৰিলি হয় মাছখিনি। পাৰিবি দে এইয়াতে পাৰিবি।
নহয় বিচাৰি ফুৰিব লাগে যে এতিয়া ঘৰত মানুহ না নাথাকে থাকিলে বাৰু অমক। টো বস্তু
অ সেইটোয় তই লৈ আহ যি যি লাগে তহঁতৰ ঘৰত। পাই লৈ ভাজি গম পালি টেঙা তৰকাৰী বনাবি একো দিব নালাগে দে
অ টেঙা কে বনাম হে নেমু টেঙা চেপিয়ে বনাই থৈ দিম আৰু পিঠাগুডৰি কেইটামান লৈ যাওঁ আ
তম বিলাহেও দিবি কেইটামান আকৌ
অ বিলাহী দিব লাগিব যদি মই আকৌ নেমু টেঙা এনেকে বগৰী টেঙা দিও বনাও বগৰী। টেঙা কেইটা মান আছিলে
উম নেমু দিয়া বনাবি তা বগৰী নালাগে
শুকুৱাই থৈছিলো বগৰী মইহে মাছৰ টেঙা খাম বুলি।
অ'হ। তাকে, হেনেকেই বনাবি আৰু।
উম! নালগে মই বনাও পচন্দ নহ'ব, পলি, হেৰি হ'ব তহঁতি আকৌ।
নহলে কি বনাবি আৰু? বিলাহী কেইটা, বিলাহীয়ে আলুয়ে বনাবি আৰু অকমাণ। হ'ব দে, ম উম। জিয়েৰে খাতাত আমি দি দিবি আজি আও।
অ'হ।
অ দুইজনীকে।
অ তাতে, তাতে নামিব দিম। উ দিব, ফোন কৰি দিম অ'। এনে গম পাব সিহঁতৰ বাতৰ দি
অ', এজনীকতো আজি ভাল বুজাব লাগিব আৰু, ডাঙৰজনীক।
উম!
সিদিনাখন ইমান বুজাল, বুজালে, বুজাই তি একো লাভ নাই, একে, কালি আকৌ আকৌ এটা বজালৈকে অনলাইন আছে, যি যি লেখি কৰি থাকে, হেৰি কৰি থাক তাই। সেইকাৰণে মানে অকণ বুজাব লাগিব আহিলে ভালে হ'ব তেতিয়া। জমাকে আজি
উম, হ'ব দে। ক!
অ' দে আৰু অকমান, একো নহয় দে, অকণ হেৰি, যাবি আৰু দে, লাহে লাহে কিনো আৰু। একো নহয় নহয়।
অ'হ, অ'হ দেৰি হ'ব বুলিহে, হ'ব দে।
অ'! অ! ধুমাধুম হেৰি এতিয়া তলা চলা